এয়া শুই আছোঁ কি কৰিছা?
এনে আও বিচনাতে শুই আছো আৰু, কি কৰিম আৰু
আৰু তুমি অকমান বেছিকে ক'লা
তাকে আৰু আজি নকয়েই ভাত পানী অলপ অকত খালো, তুমি?
কিয়? মই খালো।
উহ, মই মাৰ ঘৰত মাছো আছিলে মাংসও আ আছিলে হ'লে। তাৰপাছত মানে মই মাছেদি খালোঁ। মই মানে মাংস নেখালো। উম গাহৰি মাংস আছিলে। গাহৰি মাংস। নাখালো, আপুনি কি খালে বা? ভাত
হয় নেকি? আপুনি নহয় দেই তুমি উম। বাকী- বাকী বতৰ- এয়া সেমেকা অলপ-
অথনি অথনি যিটো বতৰ আহিলে বিজুলী গাজনি বতাহ ধুমুহা।
বতাহ- ধুমুহা এফালে নাই হোৱা। অলপ বৰষুণ হ'ল আও বিজুলী ঢেৰকণী মাৰিলে আও।
অঁ, আমাৰ ইয়াত বতাহ -ধুমুহা আহিছিলে মানে।
অ বেছি ডাঙৰকৈ হৈছিলে নি?
আহিছিলে আও, একো অনিষ্ট কৰা নাই।
উম ঠিকে আছে। তে আজিকালি বতৰ এনেকুৱাই আৰু কি কব?
উম।
বাকী ঘৰত ভাল আও?
ভালেই এম- ভণ্টিভাগৰ অকমান চৰ্দি হৈছে।
আপোনাৰ
মই ঠিকে আছোঁ আৰু।
উম। থিকে আৰু ষ্ট্ৰং। আমাৰ চবৰে ভাল। বাকী বা তেওঁ হোৱা অলপ যেনিবা আও দো অ। দেতা এতিয়া নাই মানে ঘৰত আছিলে অলপ আগত। এতিয়া আকৌ কৰবালে গল নেকি ওলাই নাজানো মানে।
অ।
বাকী একজাম চলি আছে নহয়?
উম একজাম চলি আছে।
কাইলৈ কি? যাব যা
কাইলে ইংলিছ আ
অ, অ।
উম ইউনি টেষ্ট এ
বাকী কি কৰিম বুলি ভাবিছা এত এতিয়া
তাকে ইতিমধ্যে পঢ়ি আছো। তাপিছত ভাবি আছো বহুত কিবা লাইনত পঢ়া কথ থা কিন্তু হয় এতিয়া কোনোবা এ
তোমালোকৰ ঘৰত ইমান চিঞৰ বাখৰ হয়।
আমাৰ ঘৰত?
অহ।
আলহী আছে। বু বু বা বমাহঁত। উম, কিয় বেয়া লাগিছে নেকি শুনিবলে?
তাকে, চিঞৰ- বাখৰ কৰি থাকিলে অলপ প্ৰব্লেম হয় কথা পাতিবলে।
উম, তাকে ছাগলী এজনী কালি মানে, লৈ আহিলে বেলেগ এক ঘৰৰ পৰা সেইটো কাৰণে চিঞৰি আছে। এতিয়া মানে
অঁ, অঁহ--ছাগলী পুহিছা?
মাই পুহিছে, মাই।
এইবিলাক কৰিব লাগে। গ'ৰু গাই আছে নাই?
আছে আছে। আমাৰ গ'ৰু? অঁ এটা দুটা। দুজনী মানে আৰু বেলেগৰ ঘৰত আঠ আধি পুহিব দি থৈছে, তিনিজনীমান। নে, দুজনী মানুহ এনেকোৱাই।
সি দিয়ে নেকি?
চাকি চাকি মানে, এবাৰ পোৱালি নহ'য়। এতিয়া গাভিনী হৈ আছে গৰুজনী।
আহ্ গাখীৰ খাব পাবা আৰু
গাখীৰ লোকৰ পৰা, ঠিকা নে ভাড়া নে কি বুলি কয়?
অসতু নাজানা?
অঁ নাজানো।
ওঁ-হোঁ-হোঁ
মুঠতে‌ আনৰ ঘৰৰ পৰা আনে আৰু
ছাগলীজনীয়ে ভাবিছে কিয় চিঞৰিছে
উম তাকে, উৎপাত কৰিবই আও, নিজৰ ঘৰপা লৈ আহিলে আও।
হেল্লৌ অলপ বেছি কায়িছে ইছে।
তাকেহে, তাই মনত বেয়া পাইছে ন খন, ঘৰত থাকি ভাল লগা নাই। আগতে লগজনীৰ লগত থাকে। এতিয়া, দেতাই এতিয়া অকলে তাকে, আপোনাৰ লগত ঘৰৰ বা কি কি আছে জীৱ জন্তু?
জীৱ -জন্তু, আমাৰ ঘৰত কুকুৰ আছে, ছাগলী আছে, গৰু আছে। আছে, হাঁহ আছে, পাৰ আছে।
বা বহুত আছে। নাই। কবই নালাগে আৰু ন চ'ব থাকিবই লাগে বাৰু।
তাকে হে- গৰু আছে, বলধ গৰু দুটা আছে, গাই এজনী আছে, তাৰপৰা দমৰা পোৱালি এটা আছে, তাৰপিছত ছাগলী বাৰ‌ টা এটা আছে।
উম।
তাৰপিছত হাঁহ আছে সাতটা। তাৰপিছত পাৰঁ কিমান- পইচাটো হিচাপ নাই মানে আৰু।
উম। মানে জতে-ততে উৰি ফুৰে।
উৰি ফুৰা বাহিৰে- বাকী এতিয়া- খেতি বাতিতটো হেৰি কৰাই নাই। সাত- লাগি আছে। অ এতিয়া গুৱাহাটীত অম্বুবাচী অম্বুমাচী মেলা চলি আছে ন।
আছে বাৰু। কি আপুনি যোৱাৰ কথা ভাবিছে নেকি?
তালে এতিয়া যাম বুলি ভাবিলেও পটককে যাব নোৱাৰি যে দূৰ হয় বহুত। দূৰ হয় যে বহুত।
উম সেইটো হয়।
পইচাও লাগে তেনেকে
লাগিবতো আজিকালি কৰ'বাত যাও মানে পইচা। পইচা বাঢ়িৰে একো কামেই নহয়।
এ এইবিলাক ঘূৰি অলপ ট্ৰেভেলিং কৰি ভাল লাগে। এইবিলাক ফুৰিবলৈ চুৰিবলৈ গৈ- পইচা নাথাকিলে লাভ নাই মানে।
তাকে সময়ত নুঘূৰিলে কেতিয়া ঘূৰিব।
এতিয়া ঘূৰি ঘূৰিব লাগিবই। এটা লাইফহে মানুহে ইনজয় কৰিব লাগিব।
উম।
তাকে হ'লেও ইনজয় কৰিবলৈ পইচাটো লাগে। ইনজয়টো পইচা এতিয়াই কৰি পেলাই মই মানে- টকাও নাই এতিয়া, ইনকাম নাই যে।
উম।
কৰিবই লাগিব। বুঢ়া হোৱাৰ আগত।
বুঢ়ালৈকে ভাবিলে গৈ নে?
উম।
ইনকামৰ পথত যাব লাগে।
যাব লাগে।
কিবা এটা কৰিব লাগে।
উম। তোমাৰ পিছে, তোমাৰ পিছে কি' এনেকুৱা ট্ৰেভেলিংঙৰ চক নাই নেকি?
আছে বা' তাকেই পইচাই নাই আৰু।
বা'হ- লোকক জ্ঞান দি আছা। নিজটো কথাওঁ নাভাবা।
তাকে, মই যাম বুলি ক'লে মানে যাব নোৱাৰো। অলপ দিগদাৰ আছে-
সেইকাৰণে লোকক- জ্ঞান দিয়াৰ আগতে, অলপ ভাবিব লাগে মানে।
আপুনি মোক লাজ দিছে?
নাই দিয়া, নাই দিয়া।
নাপায়, নাপায়, এনেকুৱা কৰিবলৈ।
ধেমালী কৰিছো।
উম।
কেতিয়াবা ভাল লাগে ধেমালি কৰি।
উম' তাকে। ব'লক নহ'লে আমিয়ে ঘূৰিব যাওঁ একেলগত যাব?
কি' যাব, যাব কৈছা ভালকে কব নোৱাৰা নেকি।
আৰে' জেগা এটা বিচাৰিম এ' য'ত আমি চবেই যাব-
লগৰ হৈ পেলাই, তুমি বুলি ক'ব লাগে নেকি? আপুনি বুলি ক'ব লাগে।
তুমিওঁ কব পাৰি, আপুনিও কব পাৰি, চব কব পাৰিম। মানে কোনটো ভাল লাগে। এতিয়া আপুনিয়ে কওঁক আৰু তুমিতো এ মাতিম নে' কি-
আপুনি বুলি মাতিলে নিজকে বুঢ়া- যেন লাগে মানে।
অঁ তেতিয়া হ'লে তুমি বুলি মাতিম। হ'ব। তোমালোকৰ লগতে যাম আৰু তোমালোকে কিবা এটা কৰা আৰু। ক'ত যাম কি' কৰিম চিন্তা কৰিব লাগে। উম।
মই এতিয়া নুঘূৰিলে আৰু পাছলৈ আৰু ছোৱালী মানুহৰ লাইফওঁ কি' কম।
তাৰপিছত পাছলে বিয়া হব। বিয়াৰ পিছত আৰু-
উম।
বৰ চিয়ঁৰিছে কিন্তু ছাগলী জনিয়ে।
তা'কে অশান্তি সৃষ্টি কৰি দিছে নহয়।
হয় মোক ঘৰিব বহুত মন আছে ঘূৰাৰাটো মানে মোৰ দেৰিম হয়
উম বাকী যাব লাগে
যাম কেদাৰনাথ যাম কেদাৰনাথ মোৰ ভৰ লাইফৰ মানে বহুতটা ডাঙৰ গ'ল ধৰে
উম। এনে কিমান চনত যোৱা কথা ভাবিছে
কি এইটো মানে অমুক কতে যাম বুলি নাই পইচা যদি পইচা হয় এতিয়া কি মানে জাজ যদি পইচা হয় এতিয়াই যাম মানে এতিয়া পইচাটো অলপ মেইন আৰু মানে এনেকে গাড়ী যাব পাৰি গাড়ীত যাবলে মানে মন নাই মোৰ বাইক ৰাইডিং চখ আছে প্ৰথম প্ৰথম বাইকখন ল'ব লাগিব
উম
তাৰপিছত সেইবিলাক
এতিয়াই নুঘুৰিলে কেতিয়া ঘূৰিব ন
অ সেই হাতত এশ ট এশ দুশ টকা লৈ পেলাই এইবিলাক জেগালৈ যাব নোৱাৰি নহয়
হাজাৰ হাজাৰ টকা লাগিব
লাখ টকা লাগিব
তাকে আপুনি ইনচাল দি কথা কয় অ
মই ইনঞ্চাল নিদিওঁ নিজে লাজ পাইছা তুমি
অ হয় নেকি
হ'ব বাৰু একো নাই
উম
বাকী এতিয়া কওক আৰু মানে কোৱা আৰু
বাকী কিনো কম
তাকে
গধূলা হ'লেই আপোনাৰ তোমাৰ একজামো আছে পঢ়িব লাগে
তাকে পঢ়িব লাগিব
অ অ আৰু বেছি আৰু বেছি কথা নাপ কথা নাপাতোঁ আৰু
উম হব
উম হ'ব আৰু তুমি পঢ়িবা তেতিয়া যাম এদিন একেলগত ঘূৰিব
উম হ'ব যাম
অ ঠিক আছে দে হ'ব দিয়া
ছে হ'ব